হেল্ল'?
অ', কি কৰিছা?
এ আছো দিয়া মানে ভাত-পানী খাই আৰু আজৰি হৈ এনে আৰু এতিয়া অ', উম, ভাত খালো দিয়া। অ', এই বহুত গৰম সেইকাৰণে, মানে সোনকালে খাই বৈ আজৰি হৈ
উম, উম।
এতিয়া বোলো ফেনৰ তলতে বহি থাকিম আৰু।
উম হয় দে ইমান গৰম পৰিছে কালিও দিনটো ইমান গৰম থাকিবই পৰা নাই।
বতাহ মাৰিছে তোমাৰ কিন্তু গৰমটো বহুত।
উম সেইটো অকমান অকমান বতাহটো আছে। কিন্তু তোমাৰ গৰমটো বহুত বেছি গম পাইছা? এয়া আমাৰ কে উম। আমাৰ একে ভন্টি যি বেমাৰ তোমাৰ গৰমতে সম্ভৱ ডিউটি কৰি আহি
হয় হয় মানে উম গৰমটো সোমাই যায়, গৰম সোমাই গ'লে তোমাৰ এই জ্বৰ হ'ব, পেটৰ বেমাৰ হ'ব, এইকেইটা দিন মানে তোমাৰ হ'বই আৰু।
শান্তিয়ে নাই, তোমাৰ ভাইৰেল জ্বৰটো আহিছে যে এতিয়া ইমান বেছিকে ন। কিয় মানুহ বিলাক অ কিবা নহয় কিবা হৈছে, অ ভাল নহয় ইমান সহজতে তোমাৰ ভাল উম।
তো থাকি
জ্বৰটো থাকেই অ, তাকে তোমাৰ টাইম-টাইম জ্বৰ টো চোৱাচোন আৰু এতিয়া যে তাই যে ইমান অশান্তি পাইছে গম পাইছা? প্ৰেছাৰ ল' হৈ গৈছে। উম সেইটোৱে, নোৱাৰি চব তিউতা লাগে অ। তিতা।
একে গা দুৰ্বল কৰি পেলাই জ্বৰটোৱে।
কল কৰি দিছে তোমাৰ সেইদিনাখন কি হৈছে জানা, ৰাতি তাইৰ প্ৰেচাৰটো একেবাৰে ল' হৈ গৈছে, ল' হৈ যোৱাত মানে উশাহ টো ল'ব ইমান অসুবিধা পাইছে নহয় তোমাৰ মুখেদি টানি টানি লৈছে, তুমি হঠাৎ মানে চিভিলত লৈ গৈ তোমাৰ ভৰ্তি কৰাই তাৰ মানে চেলাইন দি দিব লগা হৈ গৈছে তেতিয়াহে পাৰিছে আ
চোৱাচোন সাধাৰণ জ্বৰ এটাৰ পা ন কেনেকুৱা মানে এতিয়া সেই চিভিলত মানে তোমাৰ ঠাই নাইকিয়া নিচিনা হৈছে। হৈছে বোলে কিবা বেমাৰ, ইমান মানুহৰ জ্বৰ হৈছে।
মানে কি হৈছে চবৰে জ্বৰ গম পাইছা, গোটেই পেচেণ্ট বিলাকৰ জ্বৰ। তোমাৰ এনেকুৱা হৈছে আৰু তাতে মাজতে তোমাৰ আমাৰ ইয়াৰে ছোৱালী এজনী ডেংগু হৈয়ও ঢুকালে গম পাইছা, এই আজি চাৰি পাঁচ দিনৰ।
হয় হয় হয় মই শুনিছো খবৰটো, মানে এই গৰমত তাৰ পাছত আকৌ এ মানে কি হয় গৰম দিনত আকৌ পানী বাঢ়িছে ছে চব ফালে লেতেৰা হ'ব, তোমাৰ এতিয়া মানে এইকেইটা দিনত মহ একেবাৰে দিন, সেইকাৰণে সাৱধান হৈ থাকিব লগা চাৰিও চাইডটো মানে তুমি পৰিষ্কাৰ কৰি ৰাখিব লাগে চবফালে।
লাগিব। তোমাৰ মানে ছোৱালীজনী বোলে ক'বাত ডিউটি কৰে কোনোবা খন মানে হেৰিত কৰে আৰু আমাৰ ইয়াত ভি টু নে ভী মাত বুলি ক'লে নেকি, তাৰপিছত তাতে কৰি আছিলে, সেনেকেতো তোমাৰ মহে বোলে তেনেকে কামোৰা নাছিলে সম্ভৱ হে মাজতে কামুৰিলে নেকি ন? এনেকুৱা হ'ল চাগে, এজনীয়ে ছোৱালী আছিলে চোৱাচোন। ঘৰখন বোলে চলা বোলে তাই পৰাই হৈছিলে। চলি আছিলে বোলে ইচ ৰাম ন, উম। তুমিয়ে নিজে ভাবাচোন প্ৰাইভেট এখন হেৰিত কাম কৰিলে তাই অতি বেচিনো টেন দহ বা বাৰ হয়নে তেনেকা মান পাইছে, তাতে তাই ঘৰ খন চলি আছে আৰু বোলে সিহঁতৰ চলোৱা পথ নায়েই, তেনেহলে কেনেকুৱা এটা অৱস্থা অবস্থা হৈছে কোৱাচোন বাৰু হয়নে?
তাকেই ঘৰখন চোৱাচোন একে চলিবলে পথ নাইকিয়া হ'ল আৰু। বা মানুহে চলাটো সাধাৰণ কথা, কিন্তু এনেকুৱা এতা ন সন্তান সন্তান এটা নাইকিয়া হৈ গলে মাক দেউতাকৰ কিমান কষ্ট।
তুমি লাগিলে বেলেগ কিবা এটা কৰিয়ে চলিবা বা এ
তোমাৰ চাবাচোন আগতে আমাৰ এই গৰম দিনত হওক বা বানপানী আহিলে এ দিদিতি যে সেইবোৰ ছতিয়াইহি ন?
অঁ এতিয়া নাই কিন্তু গম পাইছানে অৱ আৰু আগতে উম উম। আগতে তোমাৰ মনত আছে নে ধোঁৱা বিলাক যে দিয়েহি যে।
অৱ, এই মহ পোক পৰুৱা অঁ ডেংগু চেংগু এইবিলাক এতিয়া নিদিয়াৰ লগে লগে এইবোৰ আকৌ যদি বাঢ়ি যায় হয়তো বস্তুতটো। আজি এজনক কামুৰিছে, অঁ সেইটো এটা আকৌ কৰি, সেইটো কিন্তু ভাল আছিলে আগতে। চবৰে ঘৰে ঘৰে চাৰিও চাইদে মানে তোমাৰ
অৱ, ঘৰতো দিয়ে দিয়া আমাক ঘৰতো দিছে আকৌ মোৰ মনত আছে আমাৰ গোটেই চাৰও কাষে দিছেহি তেনেকৈ দিওতে মানে মানুহ ভাল পাইছিলে বুজ বেমাৰ চেমাৰ ইমান দিন নাছিলে এই মাজতে এই ছোৱালীজনী আকৌ যে ধুকালে এইটো এটা চবৰে ভয় সোমাই গ'ল নহয় গম পাইছা নে নাই, উম।
সেই সেই সেইটো সেইটো পদ্ধতি আকৌ যদি কৰে আকৌ অকনমান মহ পোক পৰুৱা খান এইকেইটা দিনত চাবাচোন তোমাৰ সাপ হওক ন কিমান অঁ চাবাচোন সাপ বোৰ একে ওলাইছে এতিয়া তোমাৰ গৰমতে থাকি থাকিব নোৱাৰিছে।
থাকিব নোৱাৰে উম আৰু চোৱা বৰষুণটো কাৰণে পানী বেছি হৈছে সেইকাৰণে গাঁততো কেনেকে থাকি
থাকিব উম, এইকেইটা দিন একে অৱ এইকেইটা দিন একে সাৱধান হৈ থাকিব লাগে আৰু গৰমত মানে সাধাৰণতে এইবোৰ আইচ ক্ৰীম হওক তোমাৰ ফ্ৰিজৰ পানী হওক, এইবোৰ মানে তৎক্ষণাত খাই দিব নালাগে মানুহৰ।
উম। সেইটোয়ে তুমি মানে, উম অপকাৰ কৰি দিয়ে বুজিছা মানুহে সেইটো বুজি নাপায় নহয় হনে নহয় গৰম বহুত যে সেইটো কাৰণে মানে গৰমৰ পৰা মানে হাত সাৰিবলৈ কৰে কিন্তু গৈ পেলাই
অসুবিধা, তুমি যিমান পাৰা মানে এনে তিয়হ খাব লাগিব অথা তৰমুজ হওক তৰমুজ খাবা তিয়হ খাবা, নহ'লে তুমি নেমু পানী
অঁৱ তুমি মানে কি জানা নেমু পানীটোয়ে যিটো তোমাৰ মানে একদম একো অপকাৰ ন কৰে নেমুতো খোৱাই ভাল তোমাৰ এতিয়া যে তুমি যদি তৰমুজ কিনি আনা তুমি পাইছানে নাই নাজানো তৰমুজ বিলাক ৰঙাই নহয়।
ৰঙাই নহয়, সেইবোৰো আজিকালি সেই মেডিচিন দিয়ে ন ঔষধ ঔষধ মাৰে ম মিঠা হ'বলে। ডাঙৰ হ'বলে পোকে নাখাবলে কিমান ধৰণৰ ঔষধ মাৰে তাত। আৰু সেইটো কি হৈ থাকিব সেইটো আৰু ফল খাবলে গ'লে তোমাৰ একো ভিটামিনে নহব।
সেই তেনেকুৱাই হৈছে গম পাইচা বস্তু বিলাক। উম তোমাৰ সেইবিলাক বস্তু এতিয়া খালেতো তোমাকতো অপকাৰহে
উপকাৰ কৰিব অ' সেয়ে ঘৰৰ নেমু থাকিল এই নেমু খিনি পালে নেমু খাব লাগে এইবোৰ আৰু পেট ঠাণ্ডা কৰা কিছুমান বচ তু থাকে ন, সেইখিনি আমাৰ ঘৰ-ঘৰুৱা বস্তু তুমি যি পোৱা মানে তুমি ধাবৰ পানীতে সে টো খাব লাগে নাৰিকলৰ অ' নাৰিকল ডাবৰ সেইটো এটা খুব ঠাণ্ডা পেলাই আৰু তোমাৰ কুঁহিয়াৰ ৰস কুঁহিয়াৰ ৰস খাব লাগে।
উম, তে সেইটো আচলতে কি জানা এইবিলাক, এইবিলাক মানে পিয়ৰ এইবিলাকত এক একো মানে তোমাৰ মেডিচিন দিব নোৱাৰে সেইটোৱে উম, হু, হু। উম,
সেইবোৰ তোমাৰ
তোমাৰ বেমাৰ হয় তাত মানে কি জানা কিমান পুৰণা বচ তো বলাক সিহঁতে ঠাণ্ডা দিনত আকৌ ষ্টক কৰি ৰাখি দিয়ে হয়নে আকৌ গৰমত আকৌ ক সেই বস্তু বিলাককে উলিয়াই দিয়ে তুমিতো আজি পৰা এবছৰ আগৰ বস্তু সোপাহে যদি খাই আছ
অ' আৰু সেইটো বস্তু ভালে থাকিবলৈ তোমাৰ ভাবাচোন কিমান কি বস্তু তাত দি উম, মিক্স কৰি থ'ব মিহলি কৰি বচ টোতু যাতে বেয়া নহওক হয়নে, সেইবোৰ খাই তোমাৰ একে ভিতৰটোত তো আ, তোমাৰ অপকাৰে হ'ব।
উপকাৰে হয় আচলতে মুখত যিটো বস্তু সোৱাদ লাগে সেইটো যে ভাল হ'ব সেইটোতো কথ
উম, যোনবোৰ বস্তু মই-মই মানে কয় আৰু দেউতাহঁতে যিবোৰ বস্তু মানে বেছি সোৱাদ নহয় সেই সোৱাদ হয় মানে সেইটোয়ে তোমাৰ শৰীৰত অপকাৰহে কৰে কিন্তু ভাল বস্তুতো তোমাৰ মানে ইমান সোৱাদ নেথাকে কিন্তু আমাৰ জিভা চোৱাচোন উম, মানে যোন
উম, অ' সেইটোৱে এতিয়া তুমি চোৱাচোন মিঠা বস্তুটো আমাৰ মুখত ইমান জুতি লাগে অ' কিন্তু সি গৈ আমাক ক্ষতি কৰে। সেইটোৱে, সেইটোৱে হয় দিয়া পৰিস্থিতি বিলাক উম, কি খাবা নহ'লে কোৱা কুৱাচোন ঘৰৰ বস্তুবিলাকৰ বাহিৰে কি একো খাবা? উম, ইমান বেমাৰ-আজাৰ হৈছে মানুহ বিলাকৰ মানে দেখিলে বেয়া লাগে। চিভিলত তোমাৰ এখন মানে বেডো খালী নাথাকে গম পাইছা সেইদিনাখন গৈছো ৰাত ৰাতি বাৰটা বজাত মানুহ তোমাৰ বাটতে পৰি আছে এনেকুৱা অৱস্থা চোৱাচোন ইমান যদি বেমাৰ হৈ থাকে মানুহ বিলাকক কেনেকে কি কৰিব ডক্টৰেও মানে তোমাৰ অ' ইমান ৰোগী যদি ইমান থাকে এজন, দুজন ডক্টৰে কিমান চম্ভালিব কোৱাচোন বাৰু?
তোমাৰ আজিকালি ইমান মানে হছ পিতেল খুলিছেহে খুলিছে কিন্তু কি হৈছে তোমাৰ অ'কিন্তু ঠাই নোহোৱা হৈ গৈছে হয়নে?
ঠাই নোহোৱা হৈ গৈছে অ' সেইটোৱে, মানে কি জানা ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছ ছে তোমাৰ দিনক দিনে বাঢ়িছে প্ৰত্যেক দিনা কিমান কিমান হেজাৰ মানুহৰ বেমাৰ হয় এদিনতে হয়নে নহয়, গোটেই বিলাক মানুহক সেইটো বেট দিয়াটো সম্ভৱো নহয় দিয়াচোন হয়নে, নহয়?
তাকে তুমি নিজৰ শৰীৰটো একে বহুত যত্ন ল'ব লাগিব।
সেইটোয়ে তুমি এখন এতিয়া চিভিলত যোৱা তাত কিমান থাকিব পাৰে ন' এদিনত হয়তো দহ হেজাৰে থাকিলে। তোমাৰ এতিয়া বেমাৰীৰ, যদি সংখ্যাই যদি পঞ্চাশ হাজাৰ, তেতিয়া তুমি মি কি কৰিবা হয়নে, নহয়?
সেইটোৱে।
সেইহে ভয়ে লাগে বিশেষকে কি জানে নে, ভয় লাগিছে বহুত কাৰণ বেমাৰ বিলাক আহিছে ছেযে আৰু ইজনৰ পৰা সিজনলৈ বগাইছে গম পোৱা?
তাৰপিছত, এই জ্বৰ সাধাৰণ এতিয়া জ্বৰটোৱে ভাবাচোন গোটেই মানুহৰ মানে গায়ে, গায়ে এতিয়া জ্বৰ।
মানুহৰে হৈছে আৰু চোৱাচোন জ্বৰতো এনেকুৱা বস্তু বগাই বগাই গৈ আছে চোন। চবৰে গাতে ন, আজি যদি তোমাৰ হৈছে মই তোমাক চাই আছো মোৰো হ'ব। আৰু সেই একে, আৰু এতিয়া বেমাৰটো কেনেকৈ হৈছে জনা? উম, আৰু এতিয়া জ্বৰটো কেনেকুৱা জানা নে, প্ৰথম প্ৰথম তোমাৰ মাথা বিষ হ'ব। তাৰ পিছতে জ্বৰ উঠিব, তাৰ পিছত তোমাৰ পেটৰ বিষ, পেটৰ ৰস সো, লগতে তোমাৰ বমি চব মানে একেলগে, অ', সেই সেনেকুৱা মানে তোমাৰ গোট গোটেইকেইটা বেমাৰ মানে একেলগে, এতিয়া তুমি মূৰ দাঙিব নোৱাৰা। একো খাবও নোৱাৰা।
উম।
এনেকুৱা অপকাৰ হৈছে, দুৰ্বল কৰি পেলাইছে তোমাৰ গোতেই গা বিলাক বিষ হৈ যায়, উঠিবই নোৱাৰে, তোমাৰ উম আমাৰ খুৰী এজনী জানে, দুদিনৰ আগতে জ্বৰ হৈ গৈছে কান্দি আছে মানে বিচনাতে পৰি, পৰি ইমান অশান্তি লাগিছে।
ত' সাধাৰণতে এনে জ্বৰটো হ'লে মানুহে ইমান কষ্ট নাপায় নহয়, এইটো মানে অকণ জ্বৰটো বেলেগ ধৰণৰ হয়নে?
বেলেগ ধৰণকে আহিছে। এইবাৰ মানে ভাইৰেল জ্বৰটো বহুত মানে বেয়া ধৰণে আহিছে, গম পাইছা। তুমি মানে সাধাৰণ বুলি ল'ব নোৱাৰা, ডাক্তৰক মানে তুমি দেখাবই লাগিব লগত আৰু তুমি মানে ধুনীয়াকে নিজে থকাটোহে মানে ভাল আৰু গম পাইছা?
অ', বেছি এইকেইটা দিন মানে ঘূৰা ফুৰা কৰিবই নালাগে দিয়া, মানে কি কাৰ বাৰ, এতিয়া কাৰোবাৰ নহয় কাৰোবাৰ হৈয়ে আছে তুমি বাহিৰলৈ গ'লা, সেই ইজনৰ পৰা সিজন, সিজনৰ পৰা সিজনৰ মানে এই ক-কৰুণা হোৱা নিচিনা হ'ল, তোমাৰ।
কৰুণাৰ নিচনা আৰু তোমাৰ মানে কি হৈছে কৰুণা বেমাৰত যিটো অসুবিধা, উম, এনেকুৱা গায়ে, গায়ে বগাইছ ছে মানে গম পাইছনে? কৰুণাত দেখা নাছিলা? উম অ', অ', হ'ব দিয়া বাৰু, হ'ব দিয়া উম, হ'ব। দিয়া।